হেল্ল'।
অ', কি কৰি আছে এতিয়া?
অ', বহিছো ৰ'ব
অ', অ', ক'তো প্লেনিং নাই আৰু ভ্ৰমণ চমন মানুৰ
ভ্ৰমণ তেনেকে
জুলাইৰ, জুলাইৰ শেষত যাওঁ বুলি ভাবিছিলো কি হয়।
অ', ক'ত যাব বুলি ভাবিছিলা?
তেনেকে ফিক্স কৰা নাই কিন্তু এক ঠাইত ভাল ঠাইত যাওঁ বুলি ভাবিছো কি হয় ভবা নাই মানে
অ', অ', এই ভ্ৰমণ বোলা বস্তুটো ক'ৰ পৰা আহে জানা এই আমি যে সৰু কালত যে গৰম বন্ধ যে হৈছিল তেতিয়া আমি শিক্ষামূলক ভ্ৰমণ বা কিছুমান ভ্ৰমণত গৈছিলোঁ আৰু নিজাববীয়াকে হওক গৈছিলোঁ ন কেতিয়া ফুৰিবৰ কাৰণে
হয়।
তো সেইটো বস্তুৰ পৰা অহা যেন লাগেনে এই ভ্ৰমণ বোলা বস্তুটো
হয় ভ্ৰমণ বোলা বস্তুতো তোৰ তাৰ পৰা আহিছে ভ্ৰমণ এইটো আদি যুগৰ পৰাই আছে আগৰ আদি মানুহ বিলাক ইফালৰ পৰা সিফালে যেনেকে খাদ্যৰ সন্ধানত বা ভাল ঠায়ৰ অ', ভাৱত তেনেকৈ ইফালে সফালে ঘূৰি ফুৰিছিল তেনেকৈ আহিছে নেকি যানো লাগে মোৰ
অ', ঠিক কৰিছা বাইদেউ আৰু তাকে তাকে আৰু ঠিক কৈছা বাৰু এতিয়া বৰ্তমানত তুমি এনেই ক'ত ক'ত গৈছা এতিয়ালৈকে ভ্ৰমণত?
মই তেনেকে বহুত দূৰত যাই পোৱা নাই এনে ঢলা শদিয়াইফালে আহ ঢলাশদিয়া মাজুলী লখিমপুৰ পিছত তাৰ আউনী অতি সত্ৰ তেনেকে অলপ চলপ সৰু সুৰা অসমৰ ভিতৰত তেনেকে বহুত দূৰত যাই পোৱা নাই বাৰু
অ', অ', মেঘালয় চাইদ যোৱা নাই আৰু।
নাই যাম বুলি ভাবিহে আছো বাৰু কি হয়।
অ', অ', অ', ইয়াতে মানে আটাইতকৈ বেছি ধুনীয়া ভ্ৰমণ কোনটো আছিল 'ত গলাই এতিয়া লাগে।
অ', স সকলোখিনিত গোটেইখিনিতে বেলেগ বেলেগ। যিহেতু মানে এক্স ধাৰণা বেলেগ বেলেগ এনেকুৱা আমাৰো কেতিয়াবা, কেতিয়াবা মন বেয়া থাকিলে আমাৰ গাঁৱৰে ওচৰৰ বা ওচৰৰ পাজৰৰ নদী
মামা হতঁৰ ঘৰত।
হয় মামাতৰ ঘৰত নহলে বা গাঁৱৰ ওচৰত। গলে মানেও মন কেতিয়াবা ভাল লাগে নহয় নে? অ', অ' তুমি ক'ত ক'ত যাই পালা? এতিয়ালৈকে আৰু তাৰে আটাইতকৈ ভাল লগা ঠাইডোখৰ বা তাৰে এক্সিৰিয়েঞ্চখিনি ক'ব ক'বাচোন।
অ', অ' মানে এটা ক'লে সঠিক নহব বাৰু মই গৈছো। ছো আৰু ক'ৰবাত ক'ৰবাত বাট মোৰ কলিকতা আৰু শ্বিলং ফালে গৈ ভাল লাগিছে।
উম, ভাল এক্সপিৰিয়েঞ্চ তেনেহ'লে কেনেকুৱা ধৰণৰ ক'বাচোন।
অ', হয় হয় মই যোৱা বছৰ গৈছিলোঁ মানে ভ্ৰমণত কলিকতাত দহ দিনৰ কাৰণে। ত' তাতে মানে কালী মন্দিৰত গৈছিলোঁ। তাতে সুগলী নদীটোত গা ধুইছিলোঁ এইবোৰ বহুত ভাল লাগিছে আৰু পূজা কৰিছিলোঁ। অ', তাৰ সেই ভ্ৰমণটোত মই শ্বপিং কৰিছিলো, সেইটো বস্তু মোৰ ভাল লাগিছে। আকৌ যদি মেঘালয় ছাইড কওঁ, মই তাতে এই নিজৰাবোৰ দেখিছোঁ। তাতে তাৰে মানে পৰম্পৰাবোৰ মই এই ভ্ৰমণৰ জৰিয়তে শিকিছোঁ।
উম।
ত' সেনেকুৱা ভাল লাগিছে আৰু ত ভ্ৰমণটো দৰকাৰ। কাৰ মানসিক শান্তিৰ কাৰণে দৰকাৰ।
হয় দৰকাৰ তাৰ তাৰ ঠাইবোৰ আমাৰ দৰে একেই হয়নে পৰিষ্কাৰ হয় তাৰ মানুহবোৰ কথা বতৰা ব্যৱহাৰ আচাৰ। সকলো আমাৰ দৰে হয় নে বেলেগ বেলেগ হয়?
হয় প্ৰায় একেই বুলি ক'ব পাৰা আৰু মানে অসমৰ দৰে হয়। অ', অ' মানে ব্যৱহাৰ পাতিবোৰ খুবেই ভাল পাইছো আৰু আৰু। সেনেকুৱা আৰু ভ্ৰমণৰ কাৰণে যাব পাৰি আৰু উম। অ', ঠাইবোৰ কি কলা?
পতা হয় যিহেতু ভ্ৰমণৰ দ্বাৰাই আমাৰ
অ', ভ্ৰমণৰ পৰা খুব অভিজ্ঞতা আহে, কিন্তু জীৱনটোৰ প্ৰতি কামৰ ক্ষেত্ৰত হওক অ মানসিক শান্তিৰ ক্ষেত্ৰত ত হওক ভাল লাগে।
উম। বিশেষকৈ মানসিক শান্তিৰ ক্ষেত্ৰত নহয়নে আজিকালি ব্যস্ত জীৱনত
ব্যস্ত, ব্যস্ততাবিলাক ইমান বাঢ়ি গৈছে মানে ব্যস্ততা ব্যস্ত নাথাকো বুলি কেনেও নোৱাৰি বস্ত থাকিবই আহ থাকিবই লগা হয় তাৰ ফলত মাজ মাজে মাজে আমি অকণমান ছুটি লয় ভ্ৰমণৰ দিশ ভ্ৰমণ কৰাতটো প্ৰয়োজন হয় নহয় নে।
একদম একদম ঠিক কৰিছা অ'। বিশেষকৈ প্ৰাকৃতিক জেগাবোৰ জেগাবোৰত মানে ভ্ৰমণ কৰিলে বহুত ভাল আৰু।
হয় উম।
ৰাস্তাবোৰ চাইও ভাল লাগে। আৰু মানে ৱাটাৰফল এইবোৰ মানে নিজৰ পাৰত বহা এইবোৰ মানে বহুত এটা ভাল এটা ইম্পেক্ট মানে প্ৰভাৱ এটা পৰে আৰু। একদম একদম।
উম। তাকে এতিয়া নেক্সট মানে ভাবিছা আৰু ক'ৰবাত যাবা আৰু ভ্ৰমণত?
হয় ভাবিছো কি হয় ঠিক হোৱা নাই।
অ', যাব পাৰে অসমত বহুত ঠাই আছে। ইয়াতে তুমজাঙত যাব পাৰা ভ্ৰমণত ডিমাহাছা
তুমযা কোন তুমজাগত বহুতে যাই আছে বাৰু কি হয় চাওঁ ৰ'ব।
অ, এই ট্ৰেকিং মানে এইটো খোজ কঢ়িব লাগিব তাতে বহুত। সেইটো চাই ল'বা দেই অলপ ৰিস্কিও হৈ যায় ভ্ৰমণটো বাট চাই ল'বা আৰু।
উম,
উম,
ইফালে নাগালেণ্ড চাইডে যাই পাইছানে তুমি কেতিয়াবা।
নাগালেণ্ড মই গৈছো ডিমাপুৰত গৈছো কিন্তু ম কহিমা চাইড যাই পোৱা নাই, তাতে যে জুকো ভেলী বুলি আছে।
অ, তাত অ, মোৰ নাগালেণ্ড চাইডত আৰু অৰুণাচল। অৰুণাচলত তাত অকণমান যাব ইচ্ছা আছে মানে।
অ, অ, যাবা যাবা বুমলা, বুলি এটা জাগগা আছে ন অৰুণাচলৰ বৰফ পৰে তাতে যাবা। ভ্ৰমণৰ কাৰণে ভাল আৰু। উ, তাকে তাকে আৰু। চাই ল'ব পাৰা বহুতা অসমতো বহুত ভাল ভাল জেগা আছে ভ্ৰমণৰ কাৰণে।
হয়, আছে অ, হয় তেনেকুৱা।
অ, ইউনেস্কো হেৰিটেজ চাইট বুলি কৈ ন আমাৰ জিৰঙা। অ, আৰু ঠাণ্ডাৰ দিন আহিলে পিকনিকত যাব পাৰা ভ্ৰমণে।
উম, উম,
অ, ক'ত ক'ত গৈছা পিকনিকৰ ফালৰ পৰা ভ্ৰমণ।
পিকনিক তেনেকুৱাকে। ইমান তেনেকুৱা বহুত দূৰত তেনেকৈও যাই পোৱা নাই মই মানে ওচৰে পাঁজৰে যিবিলাক ঠাই আছে। তেনেকুৱা কেতিয়াবা মন অ, দ্বীপৰ বিল যাই পাইছো বাৰু। কিন্তু এতিয়াতো তাৰ গছ কপিলি। কপিলি নাই যাই পোৱা।
অ, অ, দ্বীপৰ বোলৰ ওচৰতে হয় বাৰু। যাব পাৰা ভ্ৰমণত উম, উম, তাকে তাকে।
উম, ঠিক তেনেদৰে পাহাৰীয়া অঞ্চলবিলাক আৰু যিবিলাক প্ৰ, প্ৰাকৃতিক। সৌন্দ্যৰে ভৰপুৰ থাকে তেনেকুৱা ঠাই বিলাকত যাই ভাল লাগে নহয় নে।
অ, একদম একদম মোৰ এইটো কথাৰ পৰা মন পৰিছে লাইট লোম উম, লাইকোম বুলি জোগা এডোখৰ আছে নহয় শ্বিলঙত তাতে। নহয় নহয়, এইটো শ্বিলঙত আছে। শ্বিলঙত আছে ৰ'বা তোমাৰ মেঘালয় টোত। অ, তাৰে সেইটো ভ্ৰমণ কৰি বহুত ভাল লাগিছিল মানে মই এটা ডেইলি লাইফৰ ব্লগো বনাইছিলো।
অ,
অ, ত' এইটো বহুত ধুনীয়া হৈছিল মানে জাগাটো। নাই মই নবনাওঁ কিন্তু এনেই ইনষ্টাত দিছিলোঁ আৰু। অ, অ, ভাল লাগিছিলে এই ভ্ৰমণটো মানে।
উম,
আৰু তাকে মই এতিয়া মানে। কেনেকুৱা ধৰণৰ।
অ, কেনেকুৱা ধৰণৰ ভ্ৰমণ কৰি ভাল লাগে তোমাৰ মানে তেনেকে ওচৰে পাজৰে।
হয়
পাহ অকল পাহাৰীয়া ঠাই বা অকমান তেনেকুৱা প্ৰকৃতি ঠাই বিলাকতে ভাল লাগে এনেক। কেতিয়াবা কেতিয়াবা অনু বিভিন্ন ধৰণৰ অনুষ্ঠানিক অনুষ্ঠানবিলাক। লগত জড়িত হয় তেনেকুৱা ভ্ৰমণ বিলাকো ভাল লাগে নে কেতিয়াবা। ছ'চিয়েল ছাৰ্ভিচ তেনেক মানে কেতিয়াবা কেতিয়াবা হয়নে তাতে এৱাৰনেছ প্ৰগ্ৰেম তেনে অ, তেনেকুৱা বিলাক অ, তেনে কেনেকুৱা ধৰণৰ ভাল লাগে বাৰু।
অ, আটাই কেইটাই ভাল লাগে বু গোটেইাৰ পৰা নতুন অ অজঞতা জানিবপাৰি আৰু মেইনলি তোমাৰ যোনটো ছ'চিয়েল ৱেলফেয়াৰ উলাই তুৰ পৰা মানে সমাজমূলক কাম কৰিও শান্তি লাগে এটা বাকী স্কুল বা বিদ্যালয় বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা হওঁক সেইটোতো ভাল লাগে কিবা এটা নতুন অভিজ্ঞতা আৰু কিন্তু একদম মই নিজৰ ববীয়াকে যে যায় পাহাৰৰ মাজত, নিজৰাৰ কাষত, মানুহ কম সেনেকুৱা ঠাইবোৰ বেছি ভাল লাগে।
অ একদম ঠিক কথা কৈছে, যত মানে হুলস্থুল নাথাকে কেতিয়াবা বেছিকৈ
নাথাকে
আমাৰ উম পিকনিক খোৱাৰ যেতিয়া সময় আহে মানুহ ইমান ভিৰ থাকে, ঠাইডোখৰ যদিও বা ধুনীয়া হয় মানুহ ইমান বাবে ঠাইডোখৰে একেবাৰে মানে জানো তাত নাথাকোঁ ইমান হুলস্থুলৰ মাজত তেনেকুৱা অনুভৱ হয়, নহয়নে?
তেনেকুৱা লাগে অ', একদম, একদম।
ঠাইডোখৰ বোৰ হুলস্থুলীয়া, হাল্লা তেনেকুৱা পৰিৱেশৰ কৰি দিয়ে।
অ', ঠিক কথা কৈছা।
অকমান তুমি কোৱা দ- দৰেই অকমান যদি শান্ত বা কম মানুহ থকা ঠাইত অকমান যাব পাৰি, তেতিয়া হ'লে বেছিকে মানসিক প্ৰশান্তি লাভ কৰিব পাৰি।
একদম একদম তো মানে ছিজনত যোৱাতকে মানে এই, মানে যেতিয়া মানুহবোৰ কম যায়, তেতিয়া এই ভ্ৰমণত যোৱাটো বেছি ভাল থাকে। মোৰ মুখেদি উম, উম, অ'।
বাকী কেতিয়াবা দেশ- দেশৰ বাহিৰত বা বেলেগ ৰাজ্যত
অ', আছে, আছে পৰিকল্পনা আছে, আছে। আছে, এই পাছপৰ্টটো বনাব লাগিব ৰ'বা।
অ'।
সৰু সুৰাকে চাউথ ইষ্ট এছিয়াৰ ফালে ভ্ৰমণ কৰিব লাগিব ষ্টাৰ্টিং।
অ', হয়, বহুতে বাৰু এইকেইদিন থাইলেণ্ড যোৱা বহুত মানে ট্ৰেন নিচিনা চলি আছে।
ট্ৰেইন আছে নেকিভ, ফিজা নালাগে নেকি বৰ্তমান, নে লগা হৈছে নাজানো আৰু।
নাজানো নালাগে নেকি, কিবা অ', কিবা এটা নালাগে। ঠাইবোৰ আমাৰ দৰে অকণমান একেই হয়নে, সেইকাৰণে বহুতে যায় নেকি নাজানো।
অ', হ'ব পাৰে। কাৰেঞ্চিটো ভাল ন, অ', মানে অলপ কম টকাত হৈ যায় আৰু। হয়, হয়, হয় একদম একদম খাদ্যবোৰো মিলিয়ে ল'ম। তাকে ভ্ৰমণ কৰিব লাগিব ৰ'বা।
বাকী আকৌ আমাৰ ভাৰতবৰ্ষৰে কিছুমান উ-যিবিলাক দক্ষিণৰ ৰাজ্যৰ আছে। কেৰেলা ফালে হওঁক তেনেকুৱা অ', সেই, সেই 'সেই দুখৰ ঠাইতো মোৰ যাব মন আছে আকৌ। বাংলাদেশৰ অ', কেৰেলাৰ আকৌ পিছত বাংলাদেশৰ কেইখনমান ঠাই তাত অকমান চাব মনটো আছে, অ', কেইখনমান ঠাই চাব মন
অ'।
তাৰে পৰিৱেশ বিলাক অ', ঠিক আছে হ'ব।
পৰিৱেশ অ', কি কলা?
নাই হ'ব দিয়ক পিছে।
ঠিক আছে বাৰু অ', দিয়া।
অ', হ'ব উম'।